হেল্ল' অ কি
এ যে বহি আছো অকমান
হেল্ল' অহ এয়া মানুহে যে ৰাস্তা ঘাট বোৰ সুধিছে কালে ফোন কৰিছ মই কি ক'মে
চব পাগল কব
তাকে কি কৰিছে আপুনি
এ বহি বহি বতাহ খাই আছো
আহ আপোনালোকৰ ইফালে ধুমুহা বতাহ আহিছে নেকি
নিজ আনো কব নোৱাৰিছো দেই আহিব আহিব যেন সম্ভাৱনা লাগিছে
অঁ আমাৰ এইফালে ধুমুহা বতাহ আহিছে
ভালৰ পৰা ঠেলিব যেন লাগিছে দেই
অ ডাঙকে আহিছে মোৰ বান্ধৱী জনী ভাগৰ ঘৰৰ ওপৰত গছজোপা পহিলে
তৰ কথা এইফালে আমাৰ এইফালৰ আমাৰ এইফালৰ চিলিং চালাংকে অকমান লৰিছে
অ ডাঙৰকে আহিব গতে লাগিছে আজি আপুনি কি খালে
আজি ভাত খালো দাইল অ নহয় দুপৰীয়া আজি কি হ'ল বহুত গৰম দিন আমাৰ এইফালে বেলেগ গৰম তাৰাপা মই কি কৰিলো আৰু ভাততে আৰু পানী ঢলা আছিলে ৰাতি পচ ভাত সেই ভাতে আৰু কেঁচা বুট অকমান লৈ পেলনি আৰু যোৱাকালি চব্জি অলপ আছিলে সানি পত জলকীয়া আৰু জলকীয়াাৰ সৈতে নিমখ দি সানি খাই দিলো
অহ
তুমি কিহেৰে খালা হয়
অ', মই আজি খালো দুপৰীয়া আম আৰু ৰুটি।
অ আম আৰু ৰুটি, ঠিকে আছে। কেলে ভাত নবনালি নেকি ঘৰত?
ভাত খাবলৈ মন নগ'ল। বহুত গৰম যে,
অ',
আৰু মোৰ, মই মানে অকমান অসুবিধাও হৈ আছো যে নাই বনোৱা খাব মন নাযায় মানে,
অ', আচ্ছা, আচ্ছা, আচ্ছা, ঠিকে আছে ঠিকে আছে। তেওঁ মানে ভাতটো খাব লাগে ভাতৰ নিচিনা জোৰ একোতে নাই। নহয়,
নহয় হ'ব মই প্ৰটিন ললো প্ৰটিন খালোঁ মই মই ছাত বনাই খালো সেইটো প্ৰটিন হ'ল কাৰ্ডচো খালো আমৰ পৰা হৈ গ'ল। জীয়াই থাকিবলৈ সেই দুটাই লাগে।
উম' ঠিকে আছে ভালেই বেয়া নহয় বাৰু,
ভাতে কেৱল পেটটোহে ভৰ্তি কৰে। ভাতটোৱে নিউট্ৰিচিন
উম'
ডাইৰেক্ট কাপছ হৈ যায় কাপছ হৈ সেইটো চুগাৰলৈ কনভাৰ্ট হয়। চুগাৰ হৈ সেইটো ডাইৰেক্ট গ্লুক'জ হৈ যায়। সেইকাৰণে ভাত খোৱাৰ পিছত নিছা দৰে টোপনি যায়।
অ',
ভাতৰ পৰিমাণটো কমাই, দাইল, চব্জি সেইবোৰ শাক -পাচলি বোৰ
উম',
আৰু ভাতটো যিমান পাৰে কম খাব লাগে। ভোক লাগিলে বুলি ক'লে, আমি এনেকুৱা ধৰণৰ বস্তুবোৰ খাব লাগে য'ত নিউট্ৰিচনটো বেছি।
এ, আমি আকৌ নোৱাৰো নহয় ভাতে লাগে নহয়।
এনে অভ্যাস কৰিব লাগিব। আৰু যিমান ভাত বেছি খোৱা হয়, সিমান বেয়া।
উম',
অ' ভাতৰ পৰিমাণটো কমাব লাগে।
জানো পাই মইতো ক'ব নোৱাৰ। মোৰ মই চোন খিন -মিন কেটিঙি মেটিঙি ভাতটো খালেহে শকত হ'ব পাৰি
নহয় আৰু এতিয়া আপুনিয়ে কওঁকচোন? আমাৰ ভাৰতৰ যিবোৰ ৰাজ্য
উম' উম',
মানুহে ভাত খাই ইহঁতি ক্ষীণ, নে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ প্ৰায়বিলাকে এইটি টু পাৰ্চেন্ট ক্ষীণ নহয় জানো?
উম
কাৰণতটো সেইটোৱে ভাত খোৱাৰ কাৰণে ভাত খালে ক্ষীণাই থাকে।
উম'
খালে মানুহ শকত হয়।
অহ',
ত যদি শকত হ'বলৈ ইচ্ছা, তেন্তে ভাত আৰু ৰুটি আপুনি দুইখনেই যদি খাই তেতিয়া আপুনি শকত হ'ম। হৈ যাব। ভাত কেইটিমান লৈ ৰুটিটো যদি দুই তিনিখন যদি খাব পাৰে।
উম', উম', ঠিকে আছ হ'ব বাৰু
অ মানে এখন এখনকে আপুনি আৰম্ভ কৰক তেতিয়া আপোনাৰ স্বাস্থ্যটো সেইটো না থাকিব ভাত আৰু ৰুটি দুয়টাই যদি খোৱা হয়। শকত হ'বলৈ কাৰণে, কণী এটা ৰেগুলাৰ দেইলি খাব লাগিব প্ৰ'টিন যাতে ক্ষীণ মীন হ'লেও কিন্তু শকত নহয়। মানে
উ' হম অঁ
কটিনৰ অভাৱ হ'লে গাত কাৰণ অ কাৰণ আপুনি অকল ভাতকে খায় ন সেইটো একমাত্ৰ কাৰভচ হয় কাৰভচটয়ে আমাৰ গাটোত অকল গ্লুকজ হৈ চুগাৰ কনভাৰ্ট কৰে যিয়া অকল জীয়াবলেহে এনাৰ্জিটো দিয়ে বাকী নিউট্ৰিচন নাথাকে পেটত
উম আমি আমাৰ আকৌ পেটত যিহে ভোক লাগে ভাত নাখালে পগলা পগলা
আপুনি সেইটো আপুনি প্ৰটিন দি সেইটো এলিমিনেট কৰক যিমান আপুনি প্ৰটিনৰ টেক বঢ়াব সিমান আপোনাৰ ভতটো কমি
উম উম
গম পাইছে আৰু ফলৰ ৰস খোৱাতকে ভেজিটেবলৰ ৰস খোৱটো বেছি
ভ ভাব
চেষ্টা কৰিব মানে যিকোনো জুচ চুচ বোৰ খাবলৈ মানে গাজৰ চাজৰ বিলাহী সেইবোৰ যদি জুচ খোৱা হয় অঁ
চিতকেল জিেতো
মই খাবলৈ আৰম্ভ কৰিছোঁ আজি মোৰ দুদিন হৈছে খাব পাৰিছোঁ কিন্তু
পাৰিবা নহয় কেনে নোৱাৰিবা অভ্যাসৰ ওপৰতো কথা।
ম ভাবা নাছিলো যে খাব পাৰিম বুলি
উম
নেলাগে
নহয় নহয় সেইটো মানে কি সেইটো মানে কি হয় পানীতটো মানে হেৰি হৈ যায় নাই তুম তুমি যেতিয়া মিক্সিটোো ঘূৰাই দিয়া নাই তাৰ মানে তিতা ভাৱটো নাইকিয়া কৰি দিয়ে
নহয় নহয় আচলতে কথা
আৰু ফ্ৰিজত থাকিলে
অ মানে টেষ্ট ো তেতিয়া গম পোৱা নাই বচটো ঠাণ্ডা হৈ থাকে নাই আমি ডাইৰে্ ক উঠিয় দি আমাৰ নমাই দিওঁ যে ডাইৰেক্ট পেটত গৈহে মানে এইটো যে তেতিয়া আওকে আহে তেতিয়াহে তেতিয়াহে তিতা ভাৱটো আহে তাৰপিছত মই লগে লগে বেলেগ কিবা এটা খাই দিম।
উম।
অহ, বহুত সুবিধা হৈছে মানে।
মানে তিতা কেৰেলাটো খাব পৰা হৈছো।
বস্তু বনাই বনাই আমি থৈ দিওঁ, থাকে এক দেৰ সপ্তাহ কৈ। একো বেয়া নহয়।
ভাল, ভাল। ভাল তেনেকে থৈ থৈ খাব লাগে আৰু যেতিয়া মন যায় উলিয়াই উলিয়াই।
অহ, মানে সুবিধা ন এতিয়া ইমান যিহে গৰম পৰিছে আইচটো হ'লেও মানে অকনমান পানী এগিলাছতে যদি দি খাওঁ। কিবা এটা হয়গে আৰু গাত।
উম। একে, ভালেই হ'ল আৰু ফ্ৰিজত ভৰাই ভৰাই আৰামত।
উম, তেনেকে হওঁক ভাল হয় আমাৰ স্বাস্থ্যৰ পক্ষে সেইখিনি।
উম, চবতে কি বেছি হেৰি বনাই লাচি বনাই খাই ভাল অহ', হয়, নে।
অহ, সহজ যে বস্তুটো বনাবলে সময়ো নালাগে মানে। কিবা এটা খাওঁ বুলিলে সেইটো খাই দিলে, আমি প্ৰটিনো পালোঁ ফাইবাৰো পালোঁ। আৰু লগতে আমি মিনৰ্লেছো পালোঁ। যিটো কাৰণে আমাৰ ভোকটো মানে একদম চাৰি ঘণ্টালৈকে মই ভোক নালাগে আৰু।
নেলাগে। উম।
সেইটোও যদি আমি যদি দুই চামুচ ডেইলি দৈও যদি খাওঁ পানীত গুলি। তেতিয়াও কিন্তু মানুহ শকত হয় কিন্তু।
উম।
আপুনি এইটো কৰি চাব পাৰে।
চাব লাগিব। চাব লাগিব।
একো নকৰি অকল সৰু গিলাছ এটাত গুলি অকল এক গিলাচো যদি খাই দিয়া হয়, তাত আপুনি যদি পাৰে চাটো মিলাই ল'ব পাৰে। চাটো এক চামুচ চাটো। দৈ দুই চামুচ আৰু পানী এগিলাচ, সেইটো খালেও কিন্তু আপু আপোনাৰ কাৰণে ভাল হ'ব, যদি আপোনাৰ যদি অকণমান ৱেইট গেইন কৰিবলৈ ইচ্ছা।
উম। চাটোতো আনিব লাগিব তাৰে।
আৰু সেইটো প্ৰ'টিন বহুত থাকে চাটোত। বহুত পৰিমাণে প্ৰ'টিন থাকে।
হেৰি বনাই পনি আনি, এই কি কয় এইটো চৰপত বনাই।
হয়।
খুব ভাল হয় অহ, তাত পিয়াজ জডোখৰ ধুনীয়া কণ জালুক কণ দি, একদম ঠাণ্ডা ফ্ৰিজত পতচিল ৱাটাৰ উলিয়াই দুটা আইচ দি, ইটছ ভেৰি টেষ্টি।
একদম হজমো ভালকে হ'ব, ভোকো লাগিব তেতিয়া।
আৰু প্ৰ'টিন দেফিচিয়েঞ্চি নহয় মানে সেইবোৰ খালে।
উম। তাতটো ভৰ্ত্তি থাকে চাগে হয় নাই।
পেট ভৰ্তি মানে প্ৰ'টিন। যদি প্ৰটিন লোৱা হয় ন কিছুমান কেতিয়াবা হয় ন আমি বহুত বহুত খাওঁ। কিন্তু আমাৰ পেটটো ভৰ্তি নহয়।
আহ।
সেই কাৰণটো হৈছে প্ৰটিনৰ পৰিমাণটো নাই পৰা পেটত সেই সেইকাৰণে পেটটোৱে মানে অবজাৰ্ভ কৰিব পৰা নাই। যদি অবজাভ কৰিব পাৰে প্ৰ'টিনটো তেতিয়া আমাৰ ভোক নালাগে।
অ'
ত, এজ মাচ এজ ইউ কেন সদায় চেষ্টা হ'ব লাগে। লিষ্ট ইৰট অৰ নাইন গাৰম অফ্ প্ৰ'টিন যিটো নেকি ডাই খালেই পায়।
উম। আহ। চাব লাগিব এতিয়াৰ পৰা ক'ব লাগিব চাটো লৈ আহিবলৈ চাটো অনাৰ লগে লগে চাবি ঘৰত চাতৰ ৰুটি মোৰ আৰম্ভ হৈ যাব আৰু কেনেকুৱা খাব আৰু তেতিয়া চাটৰ।
চটো ৰুটিয়ে যে জগতত খাব। হেয়া নহয় ন অন্যয়ান্য বস্তু বহুত আছে। সেহে চেষ্টা অ' বহুত বনাব পাৰি। আৰু সময় নালাগে কিন্তু বহুত বস্তু আছে সেইবোৰ খালে আমাৰ সময় সময় নালাগে অতি সহজতে আমি এইখিনি বস্তু বনাই খাব পাৰোঁ।
উম।
আপোনাক মই কেটামান ৰেচিপি চেয়াৰ কৰি দিম আপুনি বনাব। আৰু সদায় আৰু চাটোৰ কিন্তু লাডু বনাই থোৱা হয়। সেইটো যদি আপুনি খাই আপুনি সেইটোও কিন্তু আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব ৱেইট গেইন হ'ব তেতিয়া।
উম, উম।
স্কিনটো ভাল হয়। আপুনি চেষ্টা কৰি চাবচোন বাৰু।
কৰিব লাগিব সেইটোকে এতিয়া বা। চাতুটো খালে মানে হেৰিছে এইবোৰ ঠিক হয়। উম, হম। বাকী চ'ব ঠিকে থাকে আছে।
বাকী সকলোবোৰ আছেই বাৰু।
উম।
এনে আছোঁ এতিয়া।
উম। আজি হেনো বোলে শিৱসাগৰ ফালে পুৰা ধুমুহা, এফালে আহিব যেন লাগিছে।
নাগালেণ্ডতো বহুত। ডাঙৰকে বৰষুণ আহিছে নাগালেণ্ডত মোৰ আছে সখী। তাইয়ো মোক কৈছে আৰু ত্ৰিপুৰাতো বহুত ডাঙৰ বোলে আহিছে। বহুত ডাঙৰকে ধুমুহা বতাহ দি গ'ল।
আহ, উম। এইটো ধোমহাই হেনো ডিব্ৰুগড়লৈকে যাব হেনো।
এতিয়া ঈশ্বৰে জানে। আৰু ইমান ঘপককৈ হৈছে ন আজি ৰাতিলৈ মানে ডাঙৰ আহিব।
যি কৰা কৰি থাক নে তাতে উম।
বতাহ, বৰষুণ দিবই আৰু মানে। ডাঙৰকৈ আহিব যেন পাইছোঁ আজি ৰাতি। আৰু গোটেই কলা ডাৱৰে আৱৰি থৈছেতো হয়তো ইয়াত নহ'বও পাৰে কিন্তু তিনি চু সেয়া ধেমাজি ওদালগুৰি এইবোৰত বহুত ডাঙৰকৈ আহিছে
উম আহ যে জেগা হ
এতিয়া একদম ডাঙৰকৈ বৰষুণ হৈছে
হম হা
আমাৰ অসমৰ বিভিন্ন অঞ্চলত বৰষুণ হৈ আছে
অ তাৰমানে এইটো মানে এই পইতাশ আমাৰ এই ঘৰত যে পইা তাৰ চোণিপুৰত যতো সোমাই আছে গম পাইছানে পইতাচনীিবোৰ য'তে ত'তে সোমাই গৈছে
স্প্ৰে এটা লৈ আহিব